শুনিছানে?
উম শুনিছো কোৱা
কি কৰি আছা?
এনেই শুই আছিলো অলপমান।
অ হয় নেকি
উম ভালে তুমি
উম মইয়ো এনে আছিলো ৰবা এ বিচনাত বাগৰি।
অ', খবৰ খাতি ভাল?
অ', ভালেই দিয়া। তোমাৰ?
অ', মোৰো ভালে ৰ'বা।
অ', বাকী ঘৰত
ভাল ভাল। তোমালোকৰ?
আমাৰো ভালে দিয়া।
অ'।
উম এতিয়াতো কলেজ বন্ধ দিছে ন।
উম দিছে। তোমালোকৰ
আমাৰো বন্ধই ৰবা।
অ
এতিয়া পিছে কবাত ফুৰিবলে গ'লা নে যাবাহে?
উ
শুনি আছানে তুমি? কবাত ফুৰিবলে যাবা নে বোলো যাবা মানে গৈছা?
নাই নাই নাই যামহে আৰু। তুমি
অ মইও এতিয়ালৈকে কতো যোৱা নাই ৰবা ভাবিছো। কৰবাত যাম মামাহঁতৰ ঘৰতে যাওঁ নেকি। হেল্ল হেল্ল। হেল্ল হেল্ল হেল্ল